হেল্লো হেল্ল'
অ মই শুনি আছো ক অ। শুনি আছো, কি কৰি আছ? কি কৰি আছা বোলো, কি কৰি আছা?
শুনিছ নে?
শুনি আছো কি কৰি আছ? কি কৰি আছ মই শুনি আছো অ।
হেল্ল'।
অ শুনি আছো ত কি কৰি আছ। কি কৰি আছ বোলো কি কৰি আছ?
শুনিছ নে নাই?
শুনি আছো অ শুনি আছো বোলো। হেল্ল'
কি কৰি আছ
এ আছো এনে তই কি কৰি আছ
ভাত বনালি নে নাই
তই কি কৰি আছ মই শুনি আছো হেল্ল' হেল্ল' হেল্ল'
মই আছো দে অ' কি এনে আছিলো যে কিতাপ এখনকে চাই আছো মানে উম উম এনেই আৰু কিতাপ এখন আছিলে তাকে চাই আছো উম এ তাইক মাজে মাজে মানে মই সুধি থাকো যে এনেকে অমুকটো কি তমুকটো কি এনেকে সোধো আউ মানে
অ'
সুধি থাকো মানে হেৰি অ' এনেইতো এয়া কিতাপ তাই মানে পঢ়িবলৈ সময় নাপায়
অ'
নিজৰ কিতাপ খিনি পঢ়ি থাকোতে যাই সেইটো কাৰণে মই অকনমান চাই লওঁ তাৰপৰা তাইক কৈ থাকো
আহ
এ অসমীয়া মানে হেৰি এ এই বিলাকো লাগে নহয় কুই কেতিয়াবা পাতে স্কুলত
আহ
কাৰণে লাগে হয়
উম
এতিয়া পাতে যে সিহঁতৰ স্কুলত
অ অ আমাৰ আকৌ আজি বজাৰ নহয় ইয়াত তহঁতক গলি নে নাই অ
কে চাই আছো
ভালে কৰিছ দে
ব্ৰহ্মপুত্ৰ এনেকুৱা বিলাকো আহে ন ব্ৰহ্মপুত্ৰ প্ৰধান নদীদ্বীপ দুটা নাম কি ধৰি লোৱা তেনেকে মই হেৰি কৰি লওঁ তাৰ পিছত তাইক কৈ থাকো আৰু ব্ৰহ্মপুত্ৰ নদীৰ নাম কওঁ ওম অ তেনেকৈ কওঁ মানে আহ এ ভাত বনাই বহাইও আছো কথাও পাতি আছিলো অ কিতাপখনো চাই আছিলো
অ এইটো ভাল অভ্যয়াস
অ'
তাই
ব্ৰহ্মপুত্ৰ প্ৰধান নদীদ্বীপ দুটাৰ নাম সি ম‌ই ধৰিলোঁ এনেকে মই তাইক সুধি থাকোঁ। তেতিয়া সুধি নাথাকোঁ। তাই এনেকে কৈ লওঁ আগধৰি ব্ৰহ্মপুত্ৰ প্ৰধান নদী দ্বীপ দুটা হ'ল মাজুলী আৰু উমানন্দ তাইক তেনেকে মই মানে কৈ থাকোঁ। পিছত আকৌ অকমান দেৰিকে মানে মনত পেলাই পেলাই তাইক আকৌ সুধো আহ শুই থাকোঁতে সুধি থাকোঁ আহ আৰু আকৌ কোৱাচোন এনেকে এইটো কি তেতিয়া মানে তাই অ' মনত থাকিলে। কৈ দিয়ে। সেই তেনেকেইে মানে অকণমান এখন কিতাপ মানে নিজৰ কিতাপ খিনি পঢ়িবলৈ গৈ মানে এইখিনি কিতাপ থাকি যায় যে সেইটো কাৰণে এখন কিতাপ মই বোলোঁ তোক এনেকে মই তাইক তেনেকৈ মাজে মাজে এটা দুটা সুধি থাকিম। গোটেইখিনিতো একেবাৰতে পঢ়িব নোৱাৰে। হয়, যোন বিলাক মানে বিশেষ দৰকাৰ সেইখিনি মানে তাইক মই হেৰি কৰি থাকো এতিয়া এনেকে আহে ধৰি লোৱা আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে এ আহোমৰ আহোমৰ দিনৰ কথাবিলাকতো সিহঁতেটো পোৱাই নাই কিতাপত পাবহে, চাগে আগলৈ এতিয়া সে তেনেকে আৰু উম।
তাৰপা আকৌ এইটো ইম্পৰ্টেণ্ট মানে বস্তু অসমৰ কেইখনমান চিকিৎসা মহাবিদ্ বিদ্যালয়ৰ নাম কি তাইক মই সুধি থাকো সেই তেনেকে সেই কেইটামান পাৰ হ'ল চাগে তেনেকে সুধোতে সুধোতে-
অ আমাৰ তেনেকুৱা।
ত‌ইও তেনেকে, তাইক সুধি থাকিবিচোন এনে থকা সময়খিনিত তইচোন হেৰি, আনিছিলি বোলে হেনো ভগৱানক, কিতাপ আনিছিলি কিবা কিবি অৰ্ডাৰ কৰি। তাই পঢ়ি আছিলচোন মাজতে অলপ এতিয়া মানে। দেখিছিলো জানো মোবাইলতে নে কিহত, তাই তেনেকে তাইকো সেই বাহিৰে কিতাপ অকণ এতিয়া স্কুল বন্ধ দিব। বন্ধ দিব নহয় মানে এটা টাইমত কি কৰিবি জান। বাহিৰা কিতাপ বিলাক যে আহ এনেকে। লৈ পেলাই পঢ়াবি।
অহ,
বাহিৰা কিতাপো পঢ়িব লাগে মানুহে এই ধৰি লওক জানা। কিবা বিষয় আৰু এ ধৰি লও এখন আনি দিবি বিশ্ব কুইচখন আনি দিবি। তাইক পঢ়িব দিবি আনি পেলাই। তাত বহুত জানিবলগীয়া কথা আছে গম পালি।
তাকে তায়ো সেই আমিও সে‌ ৰামায়ণৰ কিতাপ আনি লৈছিলে নহয়।
আজিকালি ল'ৰা আজিকালি মানে আমিয়ে পাহৰিলোঁ নপঢ়ি নপঢ়ি আগতে আমি এইবিলাক কিতাপতহে পাইছিলো অসমৰ মুঠ মাট কালি কিমান? এইবিলাক আমি আগতে কিতাপত পাইছিলো কিন্তু এতিয়া সুধকচোন পাহৰিলো কিন্তু এতিয়া এইখন কিতাপ অনাৰ কাৰণে। তেতিয়া অকমান তেওঁ, মনত পৰিছে আওঁ চাওঁতে চাওঁতে অকণ,
উম উম উম।
এতিয়া এই অটত,
অ অসমৰ মুঠ জনসংখ্যা কিমান তাই এতিয়া ডাঙৰ হৈছে নহয় তাই পাব। কিতাপত সেইটো কাৰণে তাইক এখন আনি দিবি কেতিয়াবা এদম পৰীক্ষাতটো ইয়াৰ পৰাও বহুত। মানে প্ৰশ্ন পৰি যায় প্ৰশ্ন কাকত।
হোম তই
তাই এতিয়া সমাজ বিদ্যা পাই আছে, যেতিয়া সমাজ বিদ্যা। এতিয়া উ পাইছো যেতিয়া এইবিলাক প্ৰশ্ন পাব তাত।
উম- উম -উম হে এতিয়া পঢ়িব তেনেকে পাৰিলে ভালে ল'ৰা ছোৱালী আজিকালি। মোবাইলৰ পাও মোবাইল।
মানে বহুত জানিবলগীয়া কিতাপ এখন আনি দিবি তৰা। বজাৰতে পায় বজাৰলৈ আহিবি এদিন আও। আজিয মঙলবাৰ বজাৰতে পালি হয়।
আছে নহয় আমাৰ আছে আমাৰ। ধেৰ কিতাপ আছে। কিতাপ একেবাৰে লাইব্ৰেৰী এটাই বনাব পাৰিমে ধেৰ কিতাপ আছে আমাৰ।
উম। ইমান ধুনীয়া প্ৰশ্ন থাকে ব্ৰহ্মপুত্ৰৰ প্ৰধান ওপৰ নদীসমূহৰ নাম
উম অ মই আগতে। এই মোবাইলতটো নাথাকোতে মানে মই সে তেনেকে কিতাপ চিতাপকে পঢ়ো গম পালি।
বিয়া লে যদি তই নাহিলি নহলে কাকাই গৈ আনি দিব খুট এখন কিতাপ আৰু এনে থকা সময়খিনিত পঢ়িব দিবি অকমান। এনে মোবাইলতটো চাই থাকিব নিদিবি অকনমান ধুনীয়াকে এখন কিতাপকে চোৱাচোন বুলি কৈ পেলাই চাব দিবি। তেতিয়া পাৰিব আমাৰ এক বা তাই আমাৰ এইও নাচায় কিন্তু মই মনত ৰাখি পেলাই তাইক মানে সুধি থাকো আৰু তেতিয়া তাই অকমান পাৰ হৈছে কিছুমান পাৰ হৈছে। নো ইমানখনন কিতাপ তেনেকেনো পায়গৈ আৰু নোৱ ন। যোনবিলাক মানে লাগতিয়াল সেইকেইটা মোৰ মনত ৰাখ খাইছো। এতিয়া অসমৰ প্ৰধান ৰেলপথটোৰ নাম কি হয়? সেইটো আহে।
অঁ।
ধো তেনেকে আৰু মানে অকমান পৃথিৱী বৃহত্তম নদী দ্বীপটোৰ নাম কি সেইটো সেইটোতো জানিব লাগ লগীয়া কথাই পৃথিৱী বৃহত্তন নদী দ্বীপটো হ'ল মাজুলী।
আহ।
এনেকা তাই সুধি থাকোঁ।
অ কচোন আৰু দুটামান কথা মইও শিকো।
ত আজি সুধিলো নহয় তাৰপা আকৌ মানে এতিয়া সুধিলো নহয়। অকমান দেৰিকে তাৰাপা- আকৌ ধৰি লও ভাতকেইটা খাই আছা তাইকমান একম খাইয়ো আছা মই ডাঙৰ ক চোন দেহা ওম পৃথিৱীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি তেতিয়া তাই ধুনিকে কৈ দিব পাৰে।
আহ।
মানে সেই তেনে কিে আৰু কিতাপখন চাবহে এলাহ কৰ মই তেনেকে সুধি থাকিলে একো এলাহ নকৰে আৰু। কিতাপখন নিজে পঢ়িব এলাহ মুঠতে।
হয় তেনেকুৱা কৰিব লাগিব।
আ ডাঙৰ হলে পাবগৈ। ডাঙৰ হলে মানে কি আৰু ছেভেন এইট মানৰ পৰা সেইবিলাক পাবই। এতিয়া সিহঁতক ইংলিছ মিডিয়ামৰ কাৰণে ধৰি লও অকমান হেৰি হৈছে সমাজ বিদ্যাতো এতিয়া দিব মনোৱে পালেটো। চাগে তহত ম উ আমাৰ এই পাব পাব আহ অহা বছৰ বা চাগে এতিয়া কি হ'? অহ সাত বছৰমানানৰ পৰা পাব চাগে আমাৰ এই।
হৈলো এতিয়া আৰু দুটামান কচোন তেনেকে অ যাম যাম।
অ যাবি নহলে দে-দেৰি হলে যাব নালাগে আৰু গম পালি। আকৌ আহা দেৰি হবতো। পাৰ যদি যাবিয়া নোৱাৰিলে নালাগে আৰু দে।
অ সেই গাড়ীখন ঘৰত তেয়াহ'লে যাবও পাৰো হয় দেৰি হলেও কথা নাই ভাড়া
গাড়ীখন অহা নাই মানে?
এতিয়ালৈকে আহাই নাই অ'
তই আগতিয়াকে ফোন কৰি থব লাগে আকৌ যেন মই হেৰি যাম দেই ৰাতিয়ে কালি ফোন কৰিব লাগে মই কাইলৈ যাম তুমি আহিবা তুমি বুলি তই কিয় ফোন নকৰিলি এতিয়া সময়মত ফোন কৰিলে মানুহতো ভাড়া থাকেই সেইটো কাৰণে আগ ধৰিয়ে সদায় আমাৰ আগদিনাখনে কৈ থবি।
অ'
যাবলগীয়া আছে ত আগদিনাখনে তই কৈ থব লাগিব তেতিয়াহে সময়মত কলেটো কোনো নাহে। কান বেলেগতো ভাড়া থাকেতো।
সেইটোৱে মুগাতে ভুল হল মই তাক কালিয় কৈ নথলো যে সি শুলে। শুই আছ অ শুলে শুলে। সি শুইছাআউ। তাকে এতিয়া ভাতো বনাব
অ তাক হেৰি অশোক ভাল পাই আছে আৰু
পাইছে অলপমান।
তই আকৌ থ যাবি ভালকে চাবলৈ দিবি মুনোক কাৰণে। তাই নহ'লে গুৰুত্ব নিদিব নহয় মোৰ এটা চিন্তাই লাগি থাকে।
উম নেখায়টো খাব মানে নকোৱাত পৰিছে। ঔষধো খুৱাই আছো।
অ ভাত বনালি আৰু ভাত বনাই
অ ভাত বনাই কৰি থৈ যাম।
অঁ হ'ব দে বনাই লওঁ নহ'লেনে বনা দেই হ'ব দে।
হ'ব দে অ হ'ব দে।
ভাত বনাই আছো তাই আহি পাবহি যে এতিয়া। অ হ'ব দে অহ আহি পেলাই ফোন কৰিবি দে অ। হব দে।